হেল্ল' এ অকণ আহিছোঁ ওলায়।
অ' অ' ভাত পানী খালা?
এ নাই নাই আজি হোটেললৈ আহিছিলোঁ।
ঐ তোমালোকৰ ঘৰৰ ওচৰ
অ' আছে আছে আছে।
মই হেইকণ মই হেইকণতে আছোঁ নহয়, তোমালোকৰ নদীখনৰ ওচৰতে আছিলোঁ মানে।
অ' অ' কোন
এ মই তাৰপিছত পিঙাই এনেকে আমি লগৰ দুটামান আছিলোঁ।
অ' অ' কিবা এনে খানা চানা? অ' মই অলপ, কাম এটাত বিজি আছিলোঁ বাৰু, তেওঁ চাম ৰ'বাচোন যাবলৈ, মানে মিটিং এখনত আছিলোঁ।
মিটিং এখনত বিজি আছিলোঁ।
হেল্ল'।
হেল্ল' হেল্ল'।
নেটৱৰ্ক টো অকণ বেয়া হৈ আছে বুইছা।
অ' বহা হয় এনেকুৱা হয় বাৰু! আপুনি মানে আমাৰ চাপৰিৰ ফালে আছে, চাপৰি ফালে নেটতো ইমান ভাল নহয়। উম যাম ৰ'বা, মই অলপ মিটিংত আছোঁ। মানে জৰুৰী মিটিং এখন আছে।
অলপ সাঁতোৰো আহা! এইকণতে পানী চানী ধুনীয়া উঠি আছে এইকণতে। পানী মানে অলপ আছে, বেছি দওঁ নাই। আমি সাঁতোৰো আহা এপাক নদীত।
অ', দ'টো গা-ছা ধুম নহয় অকৌ কিবা কিবি লৈ, কিবা কিবি খাব অনা হয় ভাল আছিলে।
অ' আহা! ৰুটি চুটি লৈ আহোঁ নহ'লে দোকানৰ পৰা কিনি পেলাই হোটেলৰ পৰা। অ', হ'ব হ'লেই হ'ল বাবলুত হ'লেও হ'ল বা মৌচুমীত হ'লেও হ'ব। ৰুটি চুটি লৈ আহোঁ, এনেকে মাংস চাংস খাওঁ গা
ঠিকে আছে মানে টাইমটো, বাট টাইমটো দুটা বাজিব হৈ গ'ল। মই খালি অকমান তো মোৰ আধা ঘণ্টা মান লাগিব।
আহি আছে টাউনৰ পৰা তাকে কৈ দিওঁ আনিবলৈ
অ কৈ দিয় কৈ দাকে কৈিয়া তাকে লৈ আহিব দিয়া ম পইচাটো কিমান হয়য় মোক কৈ দিব মই দিম বাৰু অনলাইন মত
অ হ'ব হ'ব মানে গা ধু প পৰিছে আমাৰ ঘৰ ফাল পুখুৰী বিাক গোট মে মেডচিন দিয়া থে যে চ তন মাৰিিয়ে
নাই গম গম পাইছোঁ গম পাইছোঁ বাৰু
সেইকাৰণে অকণ প্ৰব্লেম হয় মানে সেইকাৰণে নদী ধুনীয়া চাফা পানী ইয়াত
কিন্তু হেৰি দেই চাবা অলপ আমাৰ মানে আমাৰ ইফ খন মান বহুত ত দ আ অলপ ভালকে চাই চিতিি আৰু
অ এইেইকাৰণেতো তুমি তুমি আহিলেহে নামিম জানা মো তোমালোকৰ মানে জানা ন তুমি ক'ত ক'ত কি আছে
অ কথা গম পাইছো বাৰু কোন অ তোমালোকৰ আৰু কোন কোন তোমালোকৰ কেইটা পোৱালি আহিছা
এ মই আছো এনেকে আছো তো চাৰিজনমান আছো তুমিা মোৰ ভাইি এটা আহিলে তমাক লৈ আহিব লাগিলে ঘৰৰ পৰা
নাই নাই মই মানে যাম শ মল ৰখি থাকিলে দেৰি হৈ যাব মানে মোৰ অলপ মিটিংখন আৰ্জেণ্ট মানে অলপ এই মোৰ পইচা পাতি কথা মিটিং হৈ আছে
উম
মানে মই লণ এটা আছোঁ লণটো মানে মোৰ এতিয়া বৰ্তমান দহ লাখ টকাৰ লোন এটা আছিল মানে লোনটো মোৰইতিয়ালকে প্ৰচেছ হোৱা নাই
অ সেইটো কাৰণে যোৱা নেকি
অঁেইটো কাৰণেিছিলো দ মান কথাাতিছো অল কৈছে তোাক কিিনমান লাগিব মানেতিয়া আৰ্জণ্ট মোক দহ লখ টকাটো লাগেইে মানে
অ ঠিকে আছে বাকী খেতি চেতি কৰিছো নাই
ব কি চলি আছা মানে এই দহশ টকাাতো মানে মই তোৰ এই বলেগ এখন ল'ব লাগে নাই বয়সষমান দহ হ কে নলওঁ মই ছেকেণ্ড হেণ্ড এখন ল'ম
উম
বাকী এইটো মই চাৰি মমান বা পাঁচ মান টকা কিবা এটা মানে বিজনেছসমত ইনভেষ্ট কৰিব লাগে
অ কি খেতি চেতি কৰিব নে নে কিবা বেলেগ বিজনেচ কৰিবা
নাই ফাৰ্ম খুলিম ফাৰ্ম খুলি বাকী সি মানে আম মই ভাবিছো বাকী জিকা থাকে বাকী ট্ৰে্ৰনলাম নেকি চাগে গ'া
উম হেৰি কৰিবা নহ'লে এইটো কি কয় খেতি চেতি কৰা যদি ক'বা মই কৰি আছো মোৰ লগতে মিল জুলি কৰিব পাৰ পাৰ্টনাৰশ্বিপত
অ হ'ব মই জনাম কোৱা যেতিয়া মানে
মোৰ তাত মানে আঠ বিঘা মান মাটি আছে ধুনীয়া আছে খেতি যদিুমি যদি অকণমান ষাঠি হাজাৰ মান ইনভেষ্ট কৰা তেতিয়া মানে বঢ়িয় আৰু
হ'ব মই আপোনাক মই ফোন মানে যোননাখোন কৰিম এতিয়া আপোনাক কঠো কৰিম বুলি যদি কৰিব ন নিগদাৰ হব যে
আহ সেইটোতো হয় বাৰু
বাকী খবৰ খাটো ভালেই নহয়
উম হম
এই খবৰ খাটো ভালেই নহয়
খবৰ খাতিৰ ভালেই দিয়া তোমাৰ
কিবা কি কিবা কিবা কাম কৰবাত সোমাল নাই নে কিবা ক কাম কৰি আছে নে
না বৰ্তমান এতিয়া মই এয়া স্মাৰ্ট মিটাৰৰ কাম কৰি আছো। উম এপিদিছি এলত মানে এই আদানী প্ৰজেক্টটোৰ আন্দাৰত
অ' ঠিকে আছে উম উম কমানা হ'লো সোমোৱা
তোমাৰ হৈছে মোৰ এক দেৰ মাহ হ'ল
ঠিকে ঠিকে আছে মানে এনে ধৰকা অলপ কাম বিলাক কৰি থাকিব লাগে
সেইনো কি আছে হয় নে নাই পইচা বহুত দৰকাৰ সৰু বেমাৰ আজাৰ হব গ'লেও
চবতছে আজিকালি মন মন বস্তু হৈছে পইাে পইচা নহয় একো নাই আজিকালি
উম হয় দিয়া এইটো সঁচা কথা।
সবচে ইম্পৰ্টেণ্ট বস্তু হল মানি
উম মানি টকচ
মানি নহ'লে একো নাই মানিয়েই
সেইটোৱেই
আপুনি মানি মানি থাকিলেহে মানুহ মানি নাথাকিলে মানুহ নহয়।
কি এতিয়া তুমি হেৰি এইটো কি কয় আহিবা আজিটো আহিব
উম যাম যাম মোৰ অলপমান টাইম লাগিব মানে মিটিংখনত আছিলো যে
অ হ'ব ঠিক আছে। মই এয়াহে আৰু এতিয়া মই ইয়াতে বহি আছো সি আহিলে মই হেৰি কৰিম আৰু।
অ' মোৰ মানে বাকী ঠিকে আছে ঠিকে আছে হৈ আছে আৰু তুং তাং কে
এইবাৰ ধান খেতি এতিয়া বৰ্তমান তোমালোকৰ কৰিছে নাই। আধিত ন মোৰ নিজৰে মাটি আছে। আধিত বাৰু এবিঘা এটা আধি আছে
অ' বাকীখিনি নিজৰ ঠিকে আছে একো নাই মানে মাতিটো এনেই পৰি থকাতকৈ কিবা এটা কৰি থ কৰি থাকিলে ভাল।
সেইতো কাৰণেতো মই কৰি আছো এতিয়া কাৰি এনেও চাউল নহ'লেতো জানাই ধান নহলে আ
সেইটোৱে মানে আপোনাৰ এতিয়া বেলেগ এটা বিজনেচ কৰি থাকিলেও ভাল।
উম গোটেই বছৰৰ চাউলকিনিবলৈ আকৌ এয়া বহুত দিগদাৰ হৈ যায় পইচা এফালে এনেই ফচি যায়।
উম আজিকালি পোৱালিবিলাক ত আপুনি ঠিকে কৰিছে কিছুমান পুুৱালি আছে নহয় এনেই বেকাৰ ঘূৰি ফুৰে।
অ' হয় দিয়ক
বেকাৰ ঘূৰি ফুৰা কাম বন নাই আজিকালি পৰিবেশ। কি চাব চুলি তুলি বনাই একদম ক ক'বই ন বেকাৰ ঘূৰি ফুৰে আৰু।
হয় হয় দিয়া হয় দিয়া।
কৰি ফুৰিব লাগে এইবিলাক পোৱালিও।
উম ঘৰ বাইক
উম উম বাপেকে বাইকখন কিনি দিব সেইয়া তাও মাৰি ঘুৰি ফুৰিব সেইটো নহয় নহয়
উম আগ চকা ডাঙি এইবিলাক অসভ্যালি কৰি ফুৰিব গাড়ী চলাব
কবাত থপৰীয়াম নহয় আকৌ লগ পালে কানে মুৰে জপটিয়াই দিম ন এফালে উৎপাত কৰিলে
উম।
তেতিয়া তেতিয়া মোৰচলাকৈ হাঁহি চাঁহি লাভ নাই আৰু।
উম বোকাপল বিলাক হেনো বৰ লেতেৰা
হা হা হা
গাৱৰ পোৱালিবিলাক কিললে
এই বগা বল মাৰিলে ভয় লাগে বগা বিলাক কিকাৰনে লৈ আছ ওচৰতে চৰ তৰ মাৰিলে গাল চাল ৰঙা হৈ যাব না
উম হেৰি এইটো শুনাচোন তুমি গান চান শুনা নাই আজিকালি
গান চান শুনো তেনেকৈ নহয় আৰু সময় নহয় গান চান শুনিবৰ কাৰণে
এ মইতো আজিকালি পুৰা স্পটিফাইড প্ৰিমিয়াম লৈ থৈ দিয়া আছে গান চান শুনি থাকো পুৰা। এই পুৰণা গান বিলাক শুনি ভাল লাগে ন পুৰণা গান।
উম, একে নাই এ এইবিলাক মানে বহুত আগৰ কামবিলাক শুনি ভাল লাগে কিশো কিছুমান টাইমত ভাল লাগে দেই চব টাইমত নহয় কিছুমান টাইমত। কিছুমান টাইমত ভাল লাগে চব টাইমত নহয়।
চব টাইমত নহয় বাৰু বেছিকে মই ভালেই পাও। দেই মই মিছাই নকও মোৰ ভাল লাগে কিবা এটা বাকী। ফাংচন চাংচন নাচালে এইবাৰ।
অহঅ। তাৰ টাইমেই নাপালো ফাংচন চাবলৈ। এ ব্ৰিটেনত গ'ল। উম, তাতে ৰাতিদিন লাগি থাকিবলগীয়া হ'ল টাইমেই নাপালো। এইবাৰ বিজনেছ ঠিকে-ঠাকে চলি আছে বাৰু।
কিহৰ - কিহৰ বিজনেছ আছে তোৰ।
মোৰ বিজনেচটো মই এতিয়া এই ডিলাৰ ছেকেণ্ড ডিলাৰ দিলাৰ -দিলাৰ
অ, কিহৰ ডিলাৰ?
ছেকেণ্ড - ছেকেণ্ড হেন্দ দিলাৰ।
সেইটোৱে বাইক নে কাৰৰ।
বাইকৰো আছে এনেকৈ কাৰ চাৰো আছে।
অ, বঢ়িয়া চলি আছে মানে বিজনেছ।
এ টানি টুনি চলি আছো আৰু যেনে তেনে।
মোটামুটিকে বাকী মাজতে তোমাৰ ঘৰ মানে তোমাৰ দেউতাৰ বেমাৰ হোৱা শুনিছিলো হস্পিতোল নিছিলা বোলে।
উম, এয়া অ, অলপ প্ৰব্লেম হৈছিলে।
কিহৰ?
উম, তেনেকুৱা পছত হস্পিতেললৈ লৈ গ'লো অলপ পইচা পইচাতে খৰচ হ'ল যে। মানে ভাল হস্পিতেলত দেখালো যে। অ, এতিয়া লোনতটো ললো সেইটো কাৰণে মানে। আকৌ গাড়ী - গাড়ীখন ও লব লাগে মই।
লোৱা - লোৱা।
মই গাড়ীখন গাড়ীখন লোৱা দিনাখন ফোন কৰিম বাৰু আপোনাক গাড়ীখন লোৱা দিনাখন ফোন কৰিম বাৰু আপোনাক
উম, হ'ব।
যিটো পাৰিলে ন আহিব।
উম - উম হম।
জাকে তাকে লৈ নাহিব কিন্তু।
অ, হ'ব।
এনেই - এনেই থকা পৰিবিলাক লৈ আহিব গাড়ী ল'ৰা লোৱা এদিনাখন মই।
আহ, হা - হা।
মানে এনেই ঘূৰি ফু সেইিলাকালি লৈ আহিব আপোনাৰ লগত।
অ, নানো - নানো দিয়া মই অকলেই যাম।
অ, বাকী কিবা কাা ক থা পৰি লৈ আহা ফ কিবিুৰি দিলে মানে ডিষ্টাৰ্ব হব না।
অ, সেইটো হয় বাৰু।
এ - এতিয়া কামৰ কবটো গম নাপায় এ থকা পোৱালিয়ে।
এইটোৱে।
এনে - এনে এনেই তাহহে মাৰি ফুৰে।
উম,
অকলে আহিব।
হেৰি এইটো কি হৈ আছে এতিয়া? মানে তোমাৰ বতৰ চতৰ কেনেকুৱা তোমালোকৰ ঘৰৰ ফালে?
এ বতৰ ভাল নহয়, এই কেইদিন বৰষুণে দি আছে।
আমাৰ ঘৰত বৰষুণে দিয়া নাই, আমাৰ এইফালে নহয়।
ইফালে ইমান বৰষুণ।
উম, আমাৰ বৰষুণে দিয়া নাই, ইমান মানে একে সেইয়া খেতি কৰিব দিগদাৰ হৈছে নহয়। পুখুৰীও খান্দি থৈছো, মানে মাছৰ কাৰণে পুখুৰী খান্দি থৈছো তাত। ত পানী ৰখা নাই একে মোৰ চুৰ বেয়া হৈ গৈছিল।
কিবা ফিচাৰী কাৰণে নেকি?
অ চৰকাৰৰ কিবা আছে বোলে, তাতে চাই আছো এপ্লাইৰ কাৰণে।
বিজনেছ ধুনীয়া চলি আছে ন চব ফালৰ পৰা।
ভালে চলি আছে দিয়া, বাকী মোৰ হাৰ্ডৱেৰ খন অকন ভাল চলি আছে মা
উম, আপোনাৰ মাটিৰ ইনকামটো এনেই কিমান মান চুৱেগৈ।
এ এইবিলাক নকওঁ দিয়া বুজিছা।
এ একো নহয় দিয়ক, মোৰ বিজনেচ কৰা নাই দেখোন। আমাৰ দুটাই একেই ভাবকচোন মোৰো বিজনেছ দেখোন।
ক'লে মানে বেয়া।
কেতিয়াবা লছ হৈ যায় যে সেইটোৱে সুধিছিলোঁ, আপোনাৰ এনে ল'ছ হৈ পাইছেনে আজিলৈকে মোৰ মাহতে বহুত টকা লছ হৈ গ'ল।
কিহত?
এই গাড়ী-চাড়ী মাজলৈ লৈ আহিলোঁ বহুত চেলে নগ'ল। কমেও পাঁচ ছয় লাখ মান টকা বাকী পাঁচ ছয় লাখ মান টকা লচ হৈ গ'ল মোৰ।
এতিয়া
এতিয়া আকৌ যে যেনে-তেনে চলিছে, মাহত কালি নো বহি দুশন মান বিকিলো।
অ' হয় নেকি?
চব বিক্ৰী কৰি চব ৰেডি কৰি থৈছোঁ, এ এবাৰ বেছিকে অনা নাই কাৰণ জানোঁ এনেও চেল নহ'লে মোৰ অথলে যাব।
উম' উম' হয় দিয়া। এইটো হয় বাৰু এইটো কথা মই গম পাইছোঁ কাৰণ এইবিলাক বেপাৰত মানে অকণ লছ
উম' এই কেইদিন বলেৰখন লম, বলেৰখন লম নহয় মই এইবাৰ মানে বলেৰখন লৈ, এইবাৰ ডাইৰেক্ট হেৰি দি দিম আৰু ভা বলেৰখন ভাড়া দি দিম দে, উম' ৰিজাৰ্ভ দি দিম অ'। তোমাৰ নিজৰ বলেৰখন তাৰ পিছত মইখন হেৰিখন লম তোৰ বলেৰখন যে এই মালতনাখন যে। অ' পিকাপ সেইখন, সেইখনতো মই হেৰি দি দিম মাটি-চাটি কাৰণে দি দিম।
অ'
কিয়নো মই টেক্টৰখন মাথা মাৰিছোঁ, টেক্টৰ দিম চাগে এনেকৈ।
উম, হ'ব।
আপুনি কিবা গাড়ী ছাৰী লয় আজি ক' জনাব একেলগে ল'ম।
অ, তোমাৰ তাত হেৰি আছে নেকি ইয়া কি কয় ইন'ভা- চিন'ভা আছে নেকি খ্ৰীষ্টা দুহেজাৰ তেইছৰ পিছৰ মডেল?
অ, ইন'ভাখন তেনেকুৱা নাই কিন্তু এখন বলেৰু আছিলে দুহেজাৰ ঊ
তুমি মোক দুহেজাৰ তেইছ পিছৰ ইউনিভাৰ এখন আনি দিব পাৰিবা?
দুহেজাৰ তেইছৰ পিছৰ ন?
কন্তেক কৰিম দেচোন মই মানে মোক ঘৰটো কথা পাতি আছে আমাৰ ফেমেলিটো অলপ দাঙৰটো জইন ফেমিলি যে
উম, গম পাই আপোনাৰ হেই আছিলে এখন ছেভেন ডাব্লুখনো আছিলে কিন্তু দে। উম, এ-এখন নতুন খন।
অ, ছেভেন ডাব্লৰ নতুন মানে লাষ্টৰ মডেলটো আৰু নতুনতো এতিয়াটো ছেভেন এক্সো আহি গ'ল।
অ, ছেভেন এক্স নহয় ডাইৰেক ছেভেন ডাব্লো খন।
পাৰা ল'ব মানে ল'ব পাৰি কিমান মানৰ ৰে ৰেট চৰি কিমানান ৰেটত আহিব
এই খন এতিয়া মই ৰ'ব আপোনাক মই এতিয়া মই তাত দোকানত নাই ন এতিয়া মই আপোনাক এখন চ
মানে ছেকেণ হেণ্ড মোৰ বিচৰ ওচৰা ওচৰি হ'লে অলপ পাৰি একৈশ ঊনৈশে বিশ এনেকুৱা ভিতৰত হলে উম কিবা এটা চাই কৰি মিলাই দিম আৰু নহ'লে এতিয়া চিনাকি মানুহ এনেকুৱা কৰিলে
নাই নাই আপোনাক উলিয়াই দিম আপোনাক মই ঊনৈশ ওঠৰ মান উলিয়াই দিম দিয়ক অ -অ ঠিক আছে আপ